হেল্ল'?
কি কৰিছা?
এনেই আছো। তুমি কি কৰিছা?
মই আমাৰ কি পথাৰত আজি বোকা দিব নেকি ট্ৰেক্টৰ আহিছে তাকে। ৰখি আছোঁ।
উম।
কিবা কিবি খালা নাই?
নাই কোৱা এতিয়া।
কিয় বা
তুমি খালা নে নাই? এনে খাবলৈ মন যোৱা নাই।
উম, ন নাই নেকি তোমাৰ।
আছে।
অ' মই অকমান মানে দেৰি দেৰিকে অহা নিচিনা লাগিছে।
অ' মোৰ লগৰ নেটৱৰ্ক ফুলে আছে।
উম, কালি বিয়ালৈ গৈছিলা?
অ' গৈছিলো।
কি কি খোৱালে?
তাত হেৰি সাচী মাংস। তাৰপা ভাজি, ডালি তাৰ পৰা আকৌ এই তি ফ্ৰাই হেৰি এটা যে খুৱাই যে একো।
কি
পাহৰি থাকিলোঁ নামটোৰ বা বেঙেনা চেঙেনা দি যে তেনেকৈ। বেচন দি কিবা কিবি।
অ'অ'অ'
উম। সেয়াই তাৰ পাছত সেয়াই খালো এবাৰ খালো তাৰ পৰা পাছবাৰ আকৌ মাংস, মাছ।
উম।
সেইয়াই খালোঁ।
ইমান গৰমত মাছ, মাংস খাইছা নে।
মাংসটো নাই খোৱা, জোলহে খাইছো সাচী মাংস খাই বেয়া পাওঁ যে।
অ' বাকী কেনেকুৱা গা।
কিটো অ' অকমান কিবা কিবি লাগি আছে গাটো।
কি হৈছে।
উম, পেটটো
উম। গৰম উঠিছে নাই।
ন উঠা বকে, ঠাণ্ডা আজি, আজি ঠাণ্ডা বতৰটো।
উম।
দোকানত নাই।
উম।
মাহত আহিল, নাই অহা।
মাহত আছে, এইফালে মা কঠীয়া তুলিবলৈ গৈছে।
অ'
বহুত গৰম হৈছে।
আমাৰ আজি ইমান গৰমটো নাই বাৰু।
অহ'
বৰষুণৰ নিচিনা নহয়।
উম, উম।
উম।
উশ, উম, উম।
ভন্টি অ'
কাঠফুলা বনাব জান নাই আৰু কাঠফুলা।
নাজানো নহয়, কালি তাত বনাইছে আকৌ সেই পনীৰে কাঠফুলাই বনাই নেকি।
উম'।
পঢ়িলে কাট ফুলাই।
একেলগতে নে?
জানোঁ একেলগতে বনাই নাই।
নাজানোঁ নহয় বনাই পোৱা নাই কাঠফুলাটো।
মানে কালি ৰাতি মানে হেৰি কাঠফুলা পনিৰ বুলি কোৱা শুনিলোঁ। মানে কৈছে আছে, সেই নাম কেইটা নিয়া মানুহ আছিলে যে।
অহ।
মাছ-মাংস নবনাই ৰাতিকে সেইটো কাৰণে। মানে হেৰি পনিৰ আৰু
উম'।
কাঠফুলা বনাব বুলি শুনিছিলোঁ মানে লগত এনেতেই নে বেলেগ বেলেগকে নাজানোঁ।
উম'।
উম। মই বনাব নাজানোঁ খাইয়ো পোৱা নাই।
খাইা বোলে মজা লাগে, হেৰিৰ নিচিনাকে বনাব লাগে মাংসৰ নিচিনাকে।
মই সেইনাখন ভিডিঅ' এটা দেখিছিলোঁ বনটো ফালি-ফালি, ফালি পেলাই।
প্ৰথমৰপা কোৱা।
ফাৰ্ষষ্টতে সেইখিনি কাঠ কাঠফুলাখিনি ফালি লৈ।
উম।
এনেকে সৰু সৰুকে চাৰি টুকুৰ মানকে কৰি লৈ কৰি পেলাই তাত কেৰাহীখনতে তেল তেল অকণ দি পেলাই পিয়জ কণ দিলে
উম।
তাৰপৰা পিয়য়াজখন দি পেলাই তাতে এই এইটো কি বিলাহী-চলাহী চব লয় আৰু।
উম।
ভাজি ভাজি হ'ল কিবা-কিবি আৰু কিবা এটা বস্তু দিয়ে দেই কিবা, সৰিয়হটোৰ নিচিনা কিবা বস্তু এটা আছে।
উম।
সেই বস্তুতটো দিলে
উম।
সেইটো বস্তুটো মানে খুন্দি ল'লে
অহ।
কিনিবলেহে সেই বস্তুটো দিলে একদম গেভী নিচিনা হৈ গ'ল ন' চব। সেইখিনি ভাজিলোঁ ভাজি পেলাই, হেৰি পাণ এইটো কি কাঠফুলাখিনি দি দিলে।
উম।
সেইখিনিতে কাঠফুলাখিনি দি পেলাই ভাজিলে।
উম।
ভাজি পেলাই পানী দি দিলে।
উম।
তাই পানী দিবি তাই ওপৰত তোমাৰটো কি কিবা-কিবি দিছিলে মানে।
উম।
চব মানে চেতিয়াই ধনীয়া নে ধনীয়া নাথাকিলে মানে বেলেগ কিবা দিছে।
উম।
সেনে কৰি দিছে।
উম।
উম।
ভালে লাগে কাঠফুলা, কাঠফুলা বিজনেছটো ইমান টান নহয় নহয়।
অ' খাই পোৱা নাই বাৰু কাতফুলা।
সেইকাৰণে বোলে বিজনেছৰ কথায়েই ভাবি আছোঁ বিজনেছ খোলা।
উম, মই এনেকে দেওদাই এনেকে দেখিয়ে পোৱা নাই।
উম, মানে বিজনেচ কেনেকে কৰে জান নে নাজান?
কেনেকে?
উ, নাজান?
নাজানো।
এই ঘৰ এটা বনা, ঘৰ এটা লাগে ঘৰ মানে ঘৰ বনাব লাগে দেই। ডাঙৰ তাৰমানে যিমানটো জোখৰ আৰু তাতদম সেই ঘৰত টো মানে এনেকুৱা বনাই পেলাই চাইত হে কৰি পেলাই
অ'।
তাত মানে ঘৰটোৰ ওপৰত কেতিয়াও টিং দিব নালাগে মানে।
অ'।
এই যে খেৰৰ নিচিনা যে যেতি নদীৰ পাৰত যে থাকে যে খাগৰি
গম পাইছোঁ।
অ' তেনেকুৱা তেনেকুৱাবোৰ দি পেলাই ঘৰটো বনাব লাগে ধুনীয়াকে।
হুম।
তাৰপিছত এনেকুৱাতে এই হেৰি কাপোৰখন যে এখন এ, গী গ্ৰীণ হেইবিলাকত যে থাকে যে গ্ৰীণ হাউচবিলাকত যে থাকে যে এই নাৰ্চাৰীবিলাকত যে থাকে গ্ৰীণ কাপন যে বুইচা?
অ', অ'। অ'।
হেল্ল'। এ, গ্ৰীণ কা এখন যে থাকে সেইখন দি দিব লাগে। সেইখন দিয়ে যে তুমি খেৰ খেৰ ল'ব লাগে দেই খেৰ খেৰ মানে গৰু বান্ধে মানে ধানৰ খেৰটো।
উম।
এই খেৰটো লৈ পেলাই মিহি মিহিকে কাটিব লাগে, মানে দুই তিনি ইঞ্চিমান কাটিব লাগে।
অ'।
কাটি পেলাই বইল কৰিব লাগে। এতে বইল কৰি পেলাই এ, একদম শুকুৱাব লাগে যাতে পানীটো নাথাকে।
অ'।
পানীটো নাথাকে একদ বইল শুকুৱাই পাই একদম এনেকে হাতে চুলে যাতে এনেকে চেপ পি যাতে পানী নোলায় তেনেকে হেৰি কৰিব লাগে। সেইবোৰ কৰাৰ পিছত লাহেকে আনি পেলাই তুমি পলথিন এটা যে একে এ এক এংগল, দুই এংগল মানৰকে একদম খেৰটো জাপিলা নহয় তাত হেই হেৰি কাঠফুলাৰ গুটিৰ যিটো বীজ
উম।
সেইটোলে পলিথিনটো চাৰি কাষে দি দিব লাগে।
উম।
তাৰপিছত আকৌ খেৰ দিব লাগে তাৰিছত দুই আঙুলমান তাৰপিছত আকৌ হেৰি কৰিব লাগে হেচি হেঁচি, এনেক চাৰিটা পাঁচ টা প্ৰলেপ দি দিব লাগে, দি পেলাই তাত মানেকে হেৰি বন্ধ সেই ঘৰটোৰ ভিতৰত মানে উলমাই উলমাই থ'ব লাগে।
অ'।
উলমাই উলমাই থোৱাৰ পিছত মানে সেই যিটোত মানে পলিথিনটোত মানে এই যে বিজ যে দিয়া আছে তাত মানে অকণমান অকণমান ফুটা কৰি দিব লাগে।
অ'।
ফুটা ক ফুটা কৰি কৰি দিব লাগে চাৰি গোটেইখিনি তাৰপিছত তেতিয়া অলপ দিনৰ পিছত দম তাৰ পৰা গোট গোল গোলকে মানে কাঠফুলা হেৰিটো ওলাবলে ধৰিব নহয়। সেইটো একদম কিবা এখন কনমা কাটি পেলাই ওলাবলে দিব লাগে। কাটি দিব লাগে এদ হেৰিটো কাট নোখোঁৱাকে
অ'।
তাৰপিছত কাটি দিব লাগে তাৰপিছত, তেতিয়া একদম আৰু পোন্ধৰ দিনৰ পিছতোঁ ডাঙৰ ডাঙৰকৈ তাত একদম পুৰা পাঁহ ওলাই যায় এদম
উম।
তেনেকে একদম বিজনেচটো কৰিব পাৰি। কেলো ছশ টকা, তিনিশ টকা এনেকুৱা হৈ যায় ন।
উম, উম।
একদম ধুনীয়া লাগে একদম পুৰা ডাঙৰ ডাঙৰ হৈ যায়। টা এটা এটাটো ফুলাৰ পৰা তুমি তিনি কেজি, চাৰি কেজি মান ওলাব। পাঁচ ছয় বাৰ লেকে তুমি অ'। এটা পলিথিঙৰ পৰা তাৰপিছত তুমি পাঁচ হ'ব অ', পাঁচ ছয় বাৰ পাঁচ ছয় বাৰ মানলেকে ছিঙিঁব পাৰিবা মানে। লাভ আছে ন বিজনেছোৰ সেইটোত।
অ', টোঁ।
উম, উম। কাঠফুলা এতিয়া উম
উম।
কৰিব পাৰি।
কি বস্তু?
কৰিব পাৰি বোলোঁ।
কৰিব পাৰিতো ভাল হৈছে ন। কাঠফুলাও কাঠফুলা খালেওঁ মানুহ শৰীৰৰ কাৰণে ভাল ন।
অ'।
বেয়াটো নহয়।
অ'। মই এই কাঠত যে থাকে যে। তোমাৰ কাঠত যে থাকে সেই তেনেকুৱাতো ক'বাত যে ক'ৰবাত যে হয় এনেই এনেই।
সেইবোৰ জংঘলি কাঠফুলা সেইবোৰ খালে বেমাৰ হ'ব।
অ'।
কাঠফুলা নাখায়।
নাখায় অ'। সেইবিলাকে খেতি কৰা বিলাকে খাই মানে
উম, খেতি কৰা বিলাকে খায় অ'।
উম, এইবিলাক
খাৱলে মাংস নিচিনা বুলি কয়, কিন্তু খাবলে ইমান এটা ভাল নালাগে মই মই ভাল নাপাওঁ মানে। বেলেগে খাই ভাল পায়। কিছুমান খাই ভাল পায় আৰু কিছু কিছুমানৰ মোৰ কাৰণে ব বিয়াবিলাকক খোৱাঁ নাই তুমি বিয়া সবাহ এনেকুৱাত দিয়ে।
নাই আজিলে তেনেকুৱা বিয়া পোৱাই নাই। কাঠফুলা খোৱাঁ বিয়া পোৱাই নাই, উম।
খাই চাবা আকৌ কি ভম ভাল লাগে।
উম, ক'পা পাম?
উম।
উম।
দোৱাত
উম।
বৌ হঁত ক'ত?
বৌ নাই জানো ক'ত গ'ল?
উা ব্ৰইলাৰ ফাৰ্মো ইমান টান নহয় আকৌ ব্ৰইলাৰ ফাৰ্ম কৰিলো
নবোৰ গোন্ধাই আৰু এইবোৰ গৰমত
গৰমতো বন্ধ কিন্তু লাভ আছে ন কোম্পানীৰ পৰা নিজৰ ওচৰ নিজে যদি পাৰ্চনেলকে খোলা তেতিয়াতো বহুত লাভ আছে ন
উম
তুমি এশ বিশ ফুট ত্ৰিছ ফুটৰকে ঘৰ এটা বনাই ল'লা
উম
বনালৈ পেলাই তাত পুৰা দুশকেইো বতাহ চতাহ পোৱা নিচিনাকে একদম মানে ব্ৰইলাৰ থাকিব পৰা ভাল জাগা এটা ৰাখি পেলাই মানে কৰিব পাৰো সেইটো বিজনেচ বেয়া নহয় নহ'লে ব্ৰইলাৰ চইলাৰ কাটিঙৰ বিজনেছ কৰিলেও বেয়া নহয় ন
কথাটো ভালো
উম
স ইতে কিা মনময় গ জানো বেছি গৰম নে
নমৰা সিহঁতৰ স ভালকে হেৰি কৰি থাকিলে হ'ল ফেন চেন লগাই দিলেই হ'ল
উম
ধুনীয়াকৈ
ত ফেন লচ থাকে ন
ফেনো লগাই থয় নহয়
অখ
উম আমাৰ মামাহঁতে ফাৰ্ম আ ছে ন গৰম যেতিয়া গৰম দিনতো ব্ৰয়লাৰ সেনেকে পোৱালিবোৰ ৰাখিব টান ন বহুত
উম
সেইকাৰণে ফেন লগাই লগাই দি
উম
ইে মেডিচিন সেডিচিন দিয়ে
উম উম
ভালে বিজনেছ বহুত বিজনেচ নহয়তে মাছৰ বিজনেচো কৰিব পাৰি মাছ প মাছ হেৰি কৰি পুখুৰী ডাঙৰ পুখুৰী খানাই ল'ব লাগে তাত মাছ জীয়াব লাগে চিজন আমাৰ আছে আমাৰ পুখুৰীতো আকৌ তেনেকে মাছ জীয়াব নোৱাৰো আকৌ আমাৰ ইমান ডাঙৰ নহয় যে
এনে ডাঙৰ আছে
ডাঙৰ বহী হ'ব লাগে ডাঙৰ
অ মস্ত
উম দীঘল একদম হ'ব লাগে একদম
উম
একদম এনেকোৱা হ'ব লাগে যে ইফালৰ পৰা সিফালে জাওতে আমনি লাগে যে
উম
তেনেকুৱা হ'ব লাগে তেতিয়া ভাল
উম হয় বাৰু সেইটো
এনেকে বিজনেচ কৰিলে মই কাঠফুলাটো বনাব নাজানো মইনেে ক হেৰিয়ত দেখিছো মোবাইল বিলাকত
অ মইো তেনেকে মোবাইলৰ দিনৰ ভিতৰত দেখিছিলো
একদম তেল চল দি পেলাই এনেকাে আদা নহৰু তেল চল দি পিয়াঁাজ দি দিয়ে তাৰপিছত আচ্ছাদা নুহো দি দিয়ে একদম কাঠফুলা খিনি দি দিয়ে দিনে ভাজে পুৰা ভাজে ি ভাজি ভাজি পেলাই তাতদম মছলা খিনি দিয়ে এড কৰি দি দিয়ে নিমখ দি দিয়ে হালধি দি দিয়ে ন
উম।
চ লাহে, লাহে লৰাই, লৰাই, লৰাই, লৰাই তাত বিলাহী দি দিয়ে।
উম।
বিলাহী দি দিয়াৰ পিছত একদম লৰাই পেলাই একদম যেতিয়া একদম সিজি যায় বস্তুটো।
উম, উম।
সিজি, সিজি গলে একদম নমাই পেলাই একদম হেৰি কৰে।
উম।
খাই বহুত ভাল লাগে বুলি কৈছে, এতিয়ালৈকে খাই পোৱা নাই।
উম, এই হেৰিয় ম-মই বস্তুটো দিওঁতে সৰিয়হৰ নিচিনা।
উম।
কিবা খচ, খচ নে কিবা নামটো।
খচ, খচ।
অ', কিবা এটা আছিলৈ তেনেকুৱা নামটো।
উম।
কিন্তু সৰিয়হটো নিচিনা মানে একেই আৰু।
অ'।
অকণমান বেলেগকে তেনেকৈছিলে খচ খচ নে কিবা বুলি কৈছিলে।
অ', অ'।
ব-বহুত মিহি মানে বস্তুটো।
উম।
তাৰপাছত একদম পতাত পিচি।
উম।
দি দিছোঁ তেতিয়া মানে বস্তুবোৰ একদম গেভী টাইপ হৈ গৈছে আৰু। উম।
কাৰ মচলাবোৰ দি দিছে পূৰা কালাৰ উঠি আছে।
উম।
কিন্তু হ'লেওঁ মাংস নিচিনা নহয় আৰু।
নহয় তোমালোকৰ ঘৰ